অ',
কি কৰি আছ?
ঐ কিবা কবি? পৰীক্ষা এটা আছে একত্ৰিছ তাৰিখে।
তোৰ
উম, হয় তাকে সেইটা খোৱাৰ পিছত সে চাইছো এইবিলাক এৱাৰ্ড বিলাক। চাই আছো কোনেনো কি কেতিয়া পালে সেইবিলাকো মনতে নাই। মনত নাথাকেও দেখোন আজিকালি একেবাৰে
সচাকে একোয়ে মনত নথাকে এতিয়া।
উম, টিভি টিভিটো টিভি জগতৰ পৰা মানে বহুত দূৰতে দূৰতে আছে। ত' মানে এনেকুৱা লাগে মই যে একোৱে নাজানো পৃথিৱীখনত কি হৈ আছে?
মই হ'বলা অকল মুকুন দা হেত টিভিটো কেতিয়া লগাব লাগে সেইটো গম নাপাম।
মানে এই এইবিলাকে কাৰ্টুন বিলাকে অনবৰত চলি থাকে ন টিভিটোত, সপায় মানে মানে গান চান হেতৰ এড্ৰেছ একো মনত নাই, অকল সেই কাৰটুন সোপাই মনলে আহি থাকে। তাকে উলিয়া লৈছিলো, ললেও যদি মানে এ দিনটো মানে ভাগৰ লাগে ন কাম চাম কৰি, কিতাপ চিতাপ মেলিলে বহুত টোপনি ধৰে মোৰ।
অ মন নাযায় কিতাপ পঢ়িব সেই কাৰণেটো এপ্লাই চেপ্লাই নকৰা হলো।
আকৌ দিম বুলি ঠিক কৰিলোঁ যেতিয়া বোলো, অকণমান চাওঁ আৰু পৰীক্ষাৰ আগত আৰু। পৰীক্ষাৰ আগতহে চোৱা হয়, মইনো ক'ত আগৰপৰা চোৱা হয়। সময়ৰ অভাৱ। এইটো সিটো ভাল ন।
বা নিজৰ বুলি কিবা টাইমেই নোহোৱা নিচিনা হৈ যায়।
টাইম নোহোৱা মানে এ লাইট বিলাক অফ থাকে ন, সিহঁতক পাওঁ যে ডিম হৈ থাকে ৰুমটো। মই মানে সেই সৰু টেবুল লাইট এটা আছে তাকে লগাই লওঁ, কিন্তু এনেকুৱা টোপনি ধৰে নহয়। অলপ পঢ়ি থাকো, পঢ়ি থাকো, মানে কেতিয়া টোপনি যায় ক'ব নোৱাৰো। এনেকুৱা হেঁচা মাৰি ধৰে টোপনি। কালি ল'ৰা আমনি কৰা দেখি বিছনাতে বোলো তাৰ লগতে শুই পেলাই বোলো মোবাইলটো চাওঁ। চালো কেতিয়া মোবাইলে চোবাইলে হেডফোনে চেডফোনে তেনেকে থাকিলে ক'ব নোৱাৰো। দেৰিকে উঠি সাৰ পাই পেলা দেখিছো তেনেকে গাটো উঠি থাকিলে মোবাইল। তই লৰা ছোৱালী পালি?
এই পোৱালি এতিয়া শুইছে, শুইছে মাত্ৰ মোৰ সেইটোছো এ ইয়াত মানে ন' ৰ'দ -চ'দ, বতাহ- চতাহ নাপায় খালী ৰুমটোৰ ভিতৰতে।
কিয় বাহিৰত ললা নেকি?
বাহাৰ আগফালে জেগাই নাই ছোন।
মহাটোৱে জানে নি? তাৰ বাৰি ঘৰ নাই নেকি? মানে ঘৰৰ আমাৰ যেনেকে ঘৰৰ লগতে চোতালখন থাকে, তেনেকে নাই নেকি একো?
নাই সিঁহতৰ পিছফালে জেগাই নাই, আগফালেও জেগা নাই পিছফালেও জেগা নাই।
উম
অ সি খেলি ভিতৰত খেলিব, ওপৰত মানে।
অ বিল দিল নাই ন? এশটা কৰি দিব পাৰি নহয় ৰ'লা ছোৱালী
তাকে হেৰি এতিয়া ভিতৰত খেলিবলে ছোৱালীজনী নিদিয়ে খেলিবলে।
উম'
আমাৰ মানে ধেই প্ৰব্লেম হৈছে, এতিয়া ঘৰত আকৌ আছো। অসুখ ভাল পাইছিলোঁ, কিন্তু এনেই দুৰ্বল, দুয়োটাই দুৰ্বল।
উম উম।
ধৰি লওঁ গাত ৰ'দ চ'দ পৰিলেহে অকণমান টোপনিটো আহে।
সেইটোট হয়, আমাৰো নাপায় বাৰু ঘৰত পতা। নে বতাহ চতাহ পায় বাও, এনেই ধৰ যিটো পাব লাগে ইয়াতে নাপায় তেনেকে। কাফিৰ মাজতে আহে অকমান সময় ওপৰলে নিওঁ, কোনোবা এটা পাকত। কিটঝ যি দাল ৰাতিপুৱা পৰা ৰ'দ দিছে নহয় ইয়াতে। ভাল মানুহে গতি নাইকিয়া কয় পালে কি হ'ব।
এতিয়া আমাৰ তাত ভাল আগপিনে এখন চোতাল, পিছপিনে এখন চোতাল।
তেনেকুৱা-তেনেকুৱা থাকিলে এনেকুৱা জেগাত এডজাষ্ট কৰিবলৈ বিৰাট দিগদাৰ হয়।
অঁ! অঁ সি খেলি থাকে ফ্ৰি মাইডত খেলি থাকে ন। হয় ইয়াত মানে সি প অঁ! মই মৰিগাঁৱতো সি ভাল পাইছিলে মানে আ গেটখন মাৰি থৈ দিওঁ বাকী সি তাৰ ভণ্টিজনী তালৈ যাব। এবাৰ আমাৰ ইয়ালৈ আহিব, সেই পিছফালে সেইখিনি তাক মানে এটা মানে এনেই চাই থাকিলে হ'ল আৰু, দুখ পাব বুলি নহয় সি ক'ৰবাত গৈছে নে সেইটো চাই থাকিলে হ'ল।
অঁ!
মানে গেটৰ পৰা বাঢ়িৰ হ'ব নোৱাৰে।
উম! হুম-হুম।
ইয়াত মানে এয়া ছোৱালীজনীও নিদিয়ে খেলিব।
হুম!
ছোৱালীজনীয়ে নিদিয়ে খেলিব।
উম! ইমান জলা-চলা
উম। এনেকে মানে সি চাই থকা মোবাইলটোও নিদিয়ে মানে।
উবা সোনকালে যাওঁ অ ইয়াৰ পৰা।
মানে গ'লেও ক হয় মানে কি হয়। সি মানে গাটো ইমানেই দুৰ্বল হৈ গ'লে দিগদাৰ। সেইটো মোৰেই দেখিব পৰা কাৰণ মই বিশ্বাস কৰিব বাধ্য হৈছোঁ।
মানুহকে ভাল পালে।
ভাল পালে গৈ আহিম অকমান কিন্তু আমি দুটা মানে ওচৰৰ ঠাই নহয় ন দূৰ ঠাই। সেনেকে ৰাস্তাই-চাস্তাই দিগদাৰ হৈ যায় বুলি হে ৰখি দি আছোঁ। এনেই সীতাক শুৱাওঁতে মোৰ বেছি টাইম নালাগে, টোপনিটো আহে আৰু শুৱাই দিওঁ শুই যায়। এই সি খেলা কৰাত এটা ভাগটো লগা নাই যে।
উম!
ত মানে সি কিবা হৈ গৈছিলে।
উম, হুম! হ'ব তেনেকুৱা হৈছে মানে এক্টিভ নাথাকিলে হেৰি লাগে ন গা বিলাক সিহঁতৰ। টোপনিও নাহে টোপনিও ধৰে কিন্তু অৱস-অৱস হৈ থাকে আৰু। উম! ভাত, পানী খোৱা হ'ল নে নে খাব হে?
ভাত খালোঁ-খালোঁ দেই।
আজিকালি সোনকালে খোৱা হৈছে।
মইহে খাইছো, মই আমি দুটাই।
উম-উম।
সেইটো, সেইটো কাৰণে বেমাৰ হৈছে। আজি নিৰামিষ। সোমবাৰ। তহঁতৰ?
আমাৰো নিৰামিষ, মানে কি মই মানে এই এইকেইদিন গৰম পৰাৰ পৰা ৰাতি ৰাতি পানী দিয়া ভাত হে খাওঁ। মানে চব্জি এখন থাকে, চব্জি লওঁ, তাৰপিছত আচাৰ লওঁ। তেনেকে আৰু মানে মই বাদাম কেইটামান পানী দিয়া ভাতৰ লগত বাদাম খাই। বাদাম কেইটামানো লওঁ। নিমখ তেল লও, তেনেকেই খাও। সেই দে, ৰাতিপুৱা মানে ৰাতিপুৱা কেতিয়াবা মানে ভাতো খাওঁ, কেতিয়াবা ৰুটিও খাওঁ। আক' ৰাতিপুৱা ভাত, দুপৰীয়াও ভাত খাওঁ, ৰাতি মানে খাবলে মানে মন নাযায়। উ, কেইদিন মানৰ পৰাহে তেনেকুৱা কৰিছোঁ। এনেই মাংস বা মাছ থাকিলে খাওঁ। চেকবোৰ আৰু যৰ তৰ‌ থাকে নহয়। থাক, দালি সোপাকে মচুৰ দালি সোপানো কিমান খাবি।
হয় দেই।
দেখিলে খং উঠা হ'ল
অ'।
উ, আৰু ইমান বস্তুুৰ দাম বাঢ়িছে তই কিনো কিনিবি। আজি এও আনিছে ইস্কছৰ কেজি বোলে ষাঠি টকা।
অ', বাঃ বস্তু তোৰ যি দাম বাঢ়িছে নহয়।
উ,
হা!
তোৰে বোলো ঘৰলৈ গ'লে ভোক হ'ব বোলো।
কিহৰ কাৰণে? আমাৰ চবজি তবজি আজিকালি কম হ'ল নহয়, তোৰ বান্দৰৰ কাৰণে কৰিব নোৱাৰা হ'ল।
উ। ফেঞ্চিং সেঞ্চিং থিক কৰিব লাগিব।
হা!
ফেঞ্চিং চেঞ্চিং দি পেলাই হ'লেও কৰিব লাগিব।
বহুত ভিতৰতে বান্দৰ সোমায়। তোৰ জহতে শাক-চাক এইবিলাক বনৰীয়া শাক চাক, এইবিলাক কিন্তু এভেইলেবল দেই।
উ।
এনে বুলি ধেৰ আৰু। কলডিল, কলপচলা। এইবিলাক কোৱা ক'।
উ, উ।
এ, চবজি, তবজি তেনেকে গোটেইবোৰ নোহোৱা হ'ল। এই বান্দৰৰ কাৰনেই নোহোৱা হ'ল।
উ, উ, উ।
কুন্দুলিটো পায়।
উ, ভেডাইলতা চবতে থাকে। এনেই এফালে মানে কিবা য'তে ত'তে হৈ থাকে,
উ। কিন্তু বহুত ভাল আকৌ, তিতা খোৱাটো।
উ। খা-খাই পেলাই মই বেয়া নাপাওঁ কিন্তু দেই। এই আমাৰ মানে অকমান ডাঙৰ জাতটো লাগে। পটলটো নিচিনা যে অকণমান ডাঙৰ যে।
মই মানে কেনেকে ভাল পাওঁ জান বস্তুটো, খিচ খিচ কে একে পাতল পাতলকে। কাটি।
উম' উম'।
সৰু সৰু এনেকে আলু দি পেলাই, কিন্তু একদম তেলতে ভাজি। যি মোৰ লগতে খাব পাব লাগিবে মানে, গৰমে গৰমে তেতিয়াহে কিন্তু ঠাণ্ডা হৈ গ'লে
খাওঁ মই এনেকুৱা নহয়, মই খুব ভাল পাওঁ, কিন্তু বেয়াও নাপাওঁ মানে। খাওঁ কুন্দুলি ৰূপত ধুন্দুলি নেকি যা তা যে থাকে কুন্দুলি কৰৰু অকণমান কুন্দুলিটো যে। এ অকণি ধুন্দুলী নে কুন্দুলী, অকমানি। হেৰিটো সমান আঙলিটো সমান সমান যে, ভিতৰ সোপা যে খেচ খেচ
সেইটোৱেতো কুন্দুলি, আঙলিটো সমান যে।
পতলটো সমান দীঘালটো নেকি ধুন্দুলী?
পটলটো সমান দীঘলটো ধুন্দলি।
অ' সেহাটো খাও কুন্দুলিতো নাখাওঁ।
কুন্দুলিটো খাব লাগে
অলপ থাইৰডৰ কাৰণেটো সেইটো থাইৰইড, প্ৰেছাৰ, ডায়েবেটিছ এই বিলাক কাৰণে বহুত ভাল।
উম।
মানে সেইটো মানে নিৰোগী ক্ষেত্ৰত যে।
উম। জানো এ কিয় জানো কিবা বাৰ মানে ভাল নেপাওঁ, খজ যিমানে নাভাজো কিয় কেঁচাই কেঁচাই লাগে।
অ' কেঁচা কেঁচা লাগে, কিন্তু একদম মানে তাতে খিচ খিচ কে কাটি তাতে সৰু সৰুকে যেনেকে মানে টো কটা যায়, তেনেকে আলুটোও কাটিব
অ' গম পাইছোঁ, সেটো গৰমে গৰমে ভাল লাগে, ঠাণ্ডা হলে কিবা
এ গৰমে গৰমে ভাল লাগে।
উম' মানে তেতিয়া গৰমে গৰমে খেচ খেচ উঠে যে বেয়া নালাগে। কিন্তু ঠাণ্ডা হলে যে সেইটো কিবা আধা কেঁচা আধা কেচা লাগে। উম '
অকমান তিয়হটো নিচিনা ভিতৰতো যে।
অ সেইটোৱে সেইটোৱে। আকৌ হে এই ধুন্দুলিটো য'তে ত'তে হয়, কোনো মানে তাক হেৰি নালাগে ইমান মেহনত নালাগে, এই হেৰি নিচিনা এইটো কি বুলি কয় এইটো ভাত কেৰেলাটো নিচিনা য'তে ত'তে হৈ যায়, হেৰিটো থাকিলে, আমাৰ যে ফুল ফুলৰ গছে চচে ওলমি থাকে নিজে নিজে হয়।
কালি ইয়াত নে তাত?
তাত তাত ঘৰত।
অ' অ' সেইটো পুৰি পিটিকি খাইয়ো ভাল লাগে।
অ' মায়ে খায়, মানে বৰ হেৰি গেছতে পুৰি পেলাই। পিটিকি খাই মই ইমান বেয়া পাওঁ কিয় জানো ভাল নালাগে, কিন্তু ভাল পায় মোৰ বুজি না।
মই বেয়া নাপাওঁ আকৌ দেই।
মই মানে পিটি পিটিকা বস্তুতো মানে খাওঁ, বৰ বিশেষ ভাল নাপাওঁ, এই কেতিয়াবা কাত চিত খাব মন যায়। কিন্তু সেই সদায় বা এনেকুৱা ভাল নাপাওঁ।
উম অ'।
কহিবিভ
এ টোপনিহে ধৰিছে শুঙগে নেকি, কিয় নাজানো কিবা কি পঢ়িলেই টোপনি ধৰে কিয় নাজানো। উম উম, ঠিক আছে দে। আহ।